অঁ, ভালে দেই, তোমাৰ?
উম, মোৰো ভালেই।
অঁ,, ভাত পানী খালা আৰু। এই এনে এতে বহি আছোঁ। ভাত পানী খালা?
অহ, খালোঁ। তুমি?
উম, উম, মই খালোঁ দেই। অলপ আগত।
উম, কিদি খালা?
এহ, দালি তাৰপিছত কণী আছিলে। তুমি কিহেদি খালা?
আমাৰোঁ দালিয়ে, দালি, মাছ।
অহ, তাৰপাছত কোৱা আৰু?
তাৰ পিছত ক'তো নোযোৱা ঘূৰিবলে?
তাকে ফুৰিব যাম বুলিটো ভাবি আছিলোঁ, লগ নাই পোৱা। এতিয়া গৰম- পৰিছে ন' বহুত।
অ'।
তাকে, তুমি নোযোৱা নেকি?
যাম বুলি
অহ, ক'লে যাম বুলি ভাবিছা তুমি?
এনে গুৱাহাটী ফালে।
গুৱাহাটী ফালে ন'। ইমান গৰমত গুৱাহা টী গৈ ভাল নেলাগিব, গ'ম পাইছা নে নাই? তুমি যোৱা যদি শ্বিলং চাইডেহে যোৱা। আমাৰ এতিয়া ইয়াত বহুত গৰম পৰিছে ন', সেইটো কাৰণে। মই তাকে ভাবি আছিলোঁ শ্বিলং চাইদে যাম বুলি।
উম, কেতিয়ালে যাবা এনে?
এই কেতিয়ালে জুলাই শেষলৈকে যাওঁ নেকি। লগ নাই পোৱা আকৌ তেনেকে। যদি তুমি যোৱা, তেতিয়া লগতে যাব পাৰি আৰু দুজনমানক কৈ মেলি। তুমি এতিয়া যদি, ক'লে যোৱা এতিয়া? অৰুণাচল চাইডও যাব ঠিক আছ ছিলে নামচাই চাইদে। উম।
বলা, যোৱা যদি যাম।
অ', গোটেইখিনি মিলাই ল'ম কথাটো। তাৰপিছত তোমাৰ লগৰ লগৰ যদি কোনোবা যায়, ক'বা লগৰবিলাকক, যায় নেকি। গোটেইবিলাক লগতে গ'লে ভাল লাগিব। গোটেইাবিলাক লগতে গ'লে ভাল লাগিব ন' একচুৱেলী।
উম।
উম। তাৰপিছত এতিয়া, তুমি এনে ক'লে যাম বুলি ভাবিছা? মানে গুৱাহাটীৰ বাহিৰে যদি যোৱা, বেলেগ ক'ৰবাত।
তেনেকেতো ভবা নাই। তালৈকে যাম বুলি ভাবিছিলোঁ আৰু, কামাখ্যাত।
অহ, তাতো যাব বেয়া নহয় কিন্তু।
মানে অম্বুবাচী মেলা চাবলে যাবতো নোৱাৰিলোঁৱে, ইমান ভিৰ। সেইকাৰণে ভাবিছোঁ এতিয়া খালিও হৈছে, এতিয়া গ'লে- একো নাই আৰু। মন্দিৰ দৰ্শন কৰিব পাৰিম।
যাব পাৰিবা বা যোৱা খানত। সেই অম্বুবাচী মেলাতো পুৰা ভিৰ হয় নহয়।
অ', সেইকাৰণে অ'। আৰু ভিডিঅ' বোৰত দেখিয়ে আছো ইমান মানুহ ৰা স্তা বলক, কষ্টও হ'ল হয় যোৱাহেতেন।
কষ্ট হললে অলপ কষ্ট পালা হলে খোজ কাঢ়ো দে। বহুত মানুহ হৈ যায় ন আচলতে। দূৰৰ দূৰৰ পৰা আহে যে, বাহিৰৰ পৰাও আহে।
সেইকাৰণে নগ'লো এতিয়া মানুহ নাই এতিয়া যাব পাৰি আৰু খালী হৈছে।
অ অ। তালে যাব পাৰি, তালৈকে যাওঁ নহলে ন গ টেইবিলাকে মিলি মেলি।
অ।
উম, তালে গলো বেয়া নহয়।
আৰু এইফালে গলে আৰু ঢেৰ জেগা আছে ন ঘুৰিবলৈ কাৰণে কামাখ্যা বুলিয়ে ন হয় আৰু এইফালে জুবিন ক্ষেত্ৰ কিবা কিবি এইবিলাক চাবলৈ পাৰিম।
উম উম, জুবিন ক্ষেত্ৰ গৈ আহিছিলো বা দুমাহমান আগত।
অ, আমি যোৱাই নাই মানে সেইকাৰণে ভাবিছো এ মানে এইফালে কামাখ্যা - কামাখ্যা হৈ এইফালে সোমাই আহিম বুলি আৰু।
অ অ, পাৰিবা যাবলৈ সেইফালে পৰা।
উম।
যদি বেলেগ ক'বাত অসমৰ বাহিৰত যাওঁ বুলি ভাবিলেতো চবচে এতিয়া ভাল হৈ আছে মেঘালয়া, শ্বিলং। তাৰ পিছত তোমাৰ অৰুণাচল সেইবিলাক জেগাই ভাল হৈ আছে এতিয়া। কিন্তু অৰুনাচলত এইটো অল তিয়া, ৰিক্স হৈ যায় অলপ এতিয়া। লেণ্ডশ্লাইড হৈ আছে যে বানপানী। সেইটো কাৰণে মানে অলপ ৰিক্স হৈ যায় সেইটো চাইডে।
উম।
উম, তুমি কথা পাতিবা তোমাৰ লগৰবিলাকৰ লগত? কোন কলে যাব বিচাৰে, মই মোৰ লগৰ দুজনমানক সুধিম ক'লে যায়?
উম।
উম সেইয়ে। এতিয়া কি হয় কি নহয় গোটেইবিলাকৰ লগত হিচাপটো মিলাই ল'ব লাগিব ন? আমি, আমি যদি যাওঁ বুলি কওঁ, অ অ। সেইটোয়ে ডিচিশ্যনটো অকলে লৈ ললে নহ'ব। চবৰ সুবিধা অসুবিধাৰ কথা আছে।
অ।
এনে তোমাৰ লগৰ কিমানজনীমান ওলাব আন্দাজ?
উম, দছজনীমান যাব চাগৈ।
দছজনী মান ন?
দছজনী নগলেও সাত, আঠজনী মানতো যাবই। আমাৰ ওচৰৰে আছে কেইজনীমান অ।
বেছিকে গ'লে মানে গৈয়ে ভাল লাগিব মানে।
উম মানে যাম বুলি কৈ আছে। লগ হোৱা নাই দেখি আৰু মানে সাহসো হোৱা নাই ইমান দূৰ। আৰু গ'লে দুদিনমান থাকি পেলাই আহিম বুলি কৈছে।
অ গ'লে মানে থাকাকে থাকাকে যাব লাগে।
অ তেতিয়া ভালদৰে চাই আহিবও পাৰি।
উম গ'লে মানে থাকাকে যাব লাগে, ঘূৰি অহাকে গৈ লাভ নাই।
উম, মানে এদিনত ঘূৰি আহি মানে চাবই নোৱাৰিব। অলপ যাব লাগে আৰু, অ'। মানে সোনকালে ঘূৰি আহিব লাগে, আমিতো গ'লে ট্ৰেইনতহে যাব লাগিব আৰু।
অ গ'লে মানে দুদিন তিনদিন থাকাকে যাব লাগে।
অ' তেতিয়া ভালদৰে ঘূৰি ফাকি চাই আহিব পাৰি।
অ'। দুদিন তিনদিন মান থাকাকে গোটেইবলাকক ক'ব লাগিব। ৰু-ৰুমৰ ভাড়া চাৰাও কথা আছে নহয়।
অ'।
আমি ল'লে হোমষ্টে লৈ ল'ব লাগিব গম পাইছ নাই, ডাঙৰ ঘৰ এটা পাম, ৰুম চাৰি পাঁচটা পাম, গোটেইবিলাকে মানে শ্বেয়াৰ কৰি পিনে থাকিব পাৰিম মানে, ল'ৰাখিনি ল'ৰা ভাগে, ছোৱালীবিলাক ছোৱালী ভাগে। টা এক্সাকে তেনেকে মানে সুবিধা হ'ব। আৰু খোৱা বোৱাটো গোটেইবিলাকে কিবা এটা মিলাই ল'ব লাগে, বনাই খালোও বনাই খাব পাৰি হ'মষ্টেত।
অ'। কি কৰে আৰু এতিয়া সুধি চাব লাগিব, কোনে কেনেকে বা ভাল পায়, এতিয়া আমিতো দু টাইতো কথা পাতিলেও নহ'ব, বাকীখিনিকো সুধিব লাগিব। অ'।
এতিয়া কিছুমানে আকৌ, জানাইচোন। নেলাগে যাবলৈ বুলি কৈ দিয়ে বেলেগ কোনোবাই।
অ' সেইটোও হয় বাৰু।
সেইটো থাকে নহয় এতিয়া, ছোৱালীবিলাক পাৰ্মিচনটো দিয়ে বা নিদিয়ে, এতিয়া বাকী তোমাৰ লগৰবিলাকক হয় নহয়। ঘৰ পৰা দিলে এইফালৰ পৰা নিদিয়ে।
অ'।
সেইটো কাৰণে অলপ প্ৰব্লেম হয় আৰু। এইটো মিলি যাব একো টেনচন নাই ন'।
উম।
গোটেইখিনি কথাটো পাতি ধুনীয়াকে আলোচনা কৰিলেই হৈ গ'ল। তাকে গ'লে মান, যদি গোৱা, মোৰ লগৰ নাই মোৰ লগৰ যাব দুজনমান।
অ'।
অ' দুজনমান যাম বুলি কৈছে। তাহাঁতে যাবই কনফাৰ্ম পুৰা। অ'। আমি শ্বিলং যোৱা কথ থা ভাবি আছিলোঁ, এতিয়া যদি তোমালোকে কোৱা গুৱাহাটী ছাইডে যাওঁ বুলি তেতিয়াহ'লেতো তালৈকে যাবলে ঠিক আছে।
উম।
কামাখ্যা মন্দিৰ, জুবিন ক্ষেত্ৰ কাজিৰঙা চাইডে যাব পাৰি, কলাক্ষেত্ৰ যাব পাৰি।
উম।
উম, চব ধুনীয়াকে মানে গৈ আহি চাই মেলি আহিব পাৰি আৰু।
অ'।
আৰু অলপ টাইম লৈ পিনে যাব লাগে। গ'লে মানে, এ খৰ খেদাকে গৈ লাভ নাই।
অ' তেতিয়া ঘুৰি পাকি চাই আহিব পাৰি আৰু টাইম লৈ গলে মানে।
অ' অ'। খৰখেদা কৰিব নালাগিব মানে, গলে মানে ধুনীয়াকে গৈ ধুনীয়াকে মানে আৰামত গৈ আৰামত আহিব পৰাকে যাব লাগে। খৰখেদা কৰিলে এনেই নিজৰে অশান্তি হয় নহয়, চাবলেও শান্তি নোপোৱা। মিছা মিছি হয় নাই?
গৈ পেলাই আহাহে হয়।
সেইটোয়ে, গৈ পিনে এনেই আহি দিয়া হব আৰু।
উম।
সেইটোৱে, গোটেইখিনি ক'বা তুমি, মইয়ো কম। গোটা পাছত হোৱাটছআপত তুমি গ্ৰুপ এটা বনাই দিবা, তুমি মোক এড কৰি দিবা, আ এ এডমিন দি দিবা, মোৰ লগৰখিনিক মই এড কৰি দিম।
অ।
গ্ৰুপতে মেছেজ দি দি দিম, কোন যায়, কোন নাযায়। হয়।
অ।
আই আইডিয়াটো বেয়া নহয় ন?
উম, ঠিকে আছে।
অ' তাকে আৰু, কিন্তু অ' মেঘালয়ৰ চাইডে যোৱা হ'লে খালি ধুনীয়া ধুনীয়া জেগা চাব পালা হ'লে আৰু। মানে ভিউবিলাক মেঘালয় চাইডে, ভিউবিলাক ধুনীয়া ধুনীয়া পালা হ'লে মানে।
এতিয়া কি বা কৰে আৰু, সুধি চাব লাগিব মেঘালয়ে যায় নে, গুৱাহাটীয়ে যায় নে?
এ ছোৱালী মানুহ যে, ইমান দূৰৈত যাবলৈ নিদিব নহয় আকৌ।
উম, এ নহয়, গুৱাহাটী চাইডৰ পৰা শ্বিলঙ একেবাৰে ওচৰে। তোমাৰ নগাঁও চাইডৰ পৰা হৈ গ'লে মানে পোন্ধৰ কিলো'মিটাৰহে।
তাকে যায় নে নাযায় আকৌ, চবকো যাব নিদিব নহয়। গুৱাহাটী বুলি কলে বাৰু এইখিনি ভয় নকৰে, বেছিকে আৰু দূৰত হৈ গ'লে মানে।
অ, ঘৰৰ মানুহখিনি চিন্তাও হয় বাৰু এটা।
অ, আৰু আজিকালি যিহে ইমান ঘটনা ঘটিয়ে থাকে।
উম, উম। ঘটনাবিলাক আজিকালি ঘটি থাকে। তাকে, তাকে। তাতে আমি অচিনাকি হৈ যাম ন, আৰু নিদিব।
তোমাৰ বা ঘৰ ক'ত? মোৰ বা ঘৰ ক'ত?
উম, সেইটোয়ে আৰু। যোৱাটো, যোৱাটো যাম খালি গোটেইখিনি। সুধি ল'ব ক'বা ঘৰত। কিন্তু ঘৰত মিছা কথা ক'ব নক'বা আৰু।
অ, সঁচা কথাই কৈয়ে যাব লাগিব। ক'ত এই মিছা কথা কৈ গ'লে আৰু, উম।
সেইটো মানে গোটেইখিনি যদি পাৰ্মিশ্বন লৈ মেলি যায়, তেতিয়া ঘৰৰ মানুহ চিন্তা নহয় ন। যেনেকে তেনেকে কৈছে, আৰু আমি প্ৰাইচ যদি যাওঁ নহয় এনেকে গাইড এটা লৈ ল'ম গম পাইছা নাই? হেল্ল'!
উম, শুনি আছোঁ।
আমি যদি যাওঁ লগত গাইড এজন লৈ ল'ব লাগে, গম পাইছা নাই?
অ'।
মানে জেগাবিলাক সিহঁতি বেছি ধুনীয়াকে জানে ন।
উম।
ত' গাইড-চাইড লৈ পিনে যাব লাগে। তাকে তুমি সুধিবা, গ্ৰুপ এটা বনাই দিবা, সুধি মেলি মোক জনাবা কোন যায়, কোন নাযায়।
অ' হ'ব।
উম, উম, হ'ব দিয়া পিছত মোক আকৌ ক'ল কৰিবা তুমি, উম, উম।